হেল্ল' হেল্ল'
হেল্ল'
অ কি কৰিছা
অ এয়া ভাত বনাই আছো
অ মই এইয়া আছো এনেই বহি মেলি মোৰ সেই এটা দুখ পালো নহয় তাকে এতিয়া খোজ জেই কাঢ়িব পৰা নাই বেণ্ডেজ কৰি থৈছো
দৌৰিবলে গৈছিলা নেকি
দৌৰিবলৈ যাও নে অ মোচুকা খালো আজি একসপ্তাহতকে বেছি হ'ল হস্পিটলতো দেখালো তাৰপিছত এক্সেও কৰিলো একো নোলালে বাও কিন্তু মানে ভৰিটো ভাল হ'ল নহয় তাৰ পিছত আকৌ কালিৰ পৰা আকৌ বেছিকে ওখহিছে কিনো হৈছে
অ এই শি
কালিৰ পৰা আকৌ ঘবৰ তাক কে শিৰটোৱে কিবা খেলি মেলি হৈ আছে নেকি সেইকাৰণে তেনেকোৱা হৈছে নেকি
অ অ
তাকে ভাত পানী কিহে বনাইছা ভাত বনাইছে ভাত বনাইছে মানে ভাত হলেই
অ অ সেই ডিমে আলুৱে বনাইছো
অ অ অ ছোৱালী আছে নে
আছে অ ছোৱালী এই বায়েকহত আছে যে
অ অ বাহত আহিছে নেকি অ অ অ
তা পা সেই সেহঁতৰ লগত খেলি আছে তাই পৰহি আহিলে
অ ডাঙৰ বা
ডাঙৰ বা নহয় সৌবা
অ অ অ অ তাকেহে হেৰি ইমান গৰম পৰিছেও আমাৰ বা আহিলে অ বা অহা আজি এসপ্তাহ মানেই হ'ব হ'ল
অ অ
ইমান গৰম পৰিছে বোলো কালিয়ে আজিয়ে একেবাৰে ৰক্ষাই নাই উম কালি মই সেই ইফালে গৈছিলো অ অ বোকা দিছে নেকি
বোকা দিছে অ অ হেই ৰুব হোৱা নাছিলে তাৰপৰা এ বাট মৰি গৈছে যে
অ সেইটোয়ে মানুহবোৰে বৰ সোনকাল সোনকাল কৰে অ
অ এ যোৱাবাৰ মানুহক কিমান মাটিৰ ৰোব থাকি গ'ল আও পানী যদি বা সেইটো কাৰণে সোনকাল কৰিছে মানুহ বিলাক উম। অ অকমান ওচৰত পিছফালে যাব লাগে।
অ অ অ কালি সেই এফালে ফুৰিবলে গৈছিলো তাৰ পিছতে কালি মানে মই পৰহিয়ে গৈছিলো। কালি উভতি আহিছো মানে, তাৰপিছতে হেৰি উভতি আহোঁনে মানে মই কালি দহটা চাৰে দহটামানৰ উভতি আহিছোঁ দেই। মোৰ মানে স্কুটিখন চলাই চলাই এনেকুৱা হৈছে মোৰ চকুতো মোট খাই গৈছে মানে। ইমানেই গাটো কিবা লাগি গৈছে ৰ'দতে। অকলে গৈছিলো মানে অকমান দূৰ আছিলে। মানে চকু তকু মানে মোৰ কি হৈ গৈছে নহ অ গা চা একদম মানে চোলাটো মই অলপমান মানে ঠিক ৱাটাৰ টাইপ তাতকে। মানে হেৰি মানে এ আঁঠু গাঁঠিৰ পৰা অলপমান তল তললৈকে পৰি থকা। পিন্ধিছো কিন্তু যিকোনো নাইছে মানে হাত চাত চেৰ চেয়াই গৈচেগে পোৰা।
উম উ আজি হেৰি আজি বাৰু পিছবেলালে অকণমান ৰ'দটো কমিছে ধুনীয়াই দিছিলে। অ হ'লেও নহয় গৰমটো তে একেই আছে নাই কমা নাই।
উম গৰমটো একে আছে হে য়া ৰ'দটোহে নাই গৰমটো আছে উম। তাকে এইবোৰ মানুহ ফেন লৈ লৈ মানুহ এতিয়া ফেন্ নহ'লে শুবও নোৱাৰা হ'ল। বা গা ভাল হৈছে অ সেইদিনাখননে অহা পিছতে বেজি দিয়া লেই নহয়।
অ অ মই সেই গম পাইছিলো বাৰু সেইদিনা মায়ে কৈছিলে। অ বা এই তোমাৰ সেই কাটিং শিকি হ'লগে নে?
আমাৰ আজি খতম হোৱা দুদিন হ'ল।
অ অ তুমি সেই এনেকে মেচিনত বহিছিলানে?
মেচিনত বহা আমাৰ মেচিন শিকোৱা নাই নহয়, অকল কাটিং খিনি নেক্সট্ আকৌ যেতিয়া ফিফট চেমৰ অ ফিফট চেমৰ এনেই আমি হাতে চিলাই মেলি দিলো আও। ডেমুবোৰ।
অ অ অ মোক ফটো দেখিছিলো ইমান ধুনীয়া হৈছে?
অ হাতেই চিলাইছো সেয়া একজাম এক্জামতে চিলোৱা এক্জামতে চিলোৱা সেইকেইটা।
তাতে কাপোৰ লৈ যাব দিছে কাটি পেলাই চিলাব দিছে।
অ ধুনীয়া হৈছিলে মই দেখিছিলো ফটোত ইমান অকমানি অকমানণি।
অ তাৰপিছত এই ডাঙৰ এটাও চিলাই ছিলো নহয় একদম মানে। তাৰছতে সেই বেয় এই ফিলচফি ডিপাৰ্টমেণ্টৰ মোজীনে কৈছে ইমান ধুনীয়া লাগিছে এইটো এনেকে ওলোমাইহে থওঁ নেকি।
সঁচাকেই ন অকমানি বস্তুবোৰ এনেও ভাল লাগে অ।
অ সেইদিনাখন মানে এটা ডাঙৰ বনাইছিলো মানে সাত বছৰীয়া মানে লৈ। সৰু ছোৱালীয়ে পিন্ধিব পৰা, তৰপা মানে আমাৰ তাৰে এনেকে দিছে জোখটো দি দিছে মানে সেই হিচাপত কাটিব লাগে আৰু আমি, কাটি পেলাই চিলাই দেখাব লাগে।
মই সেই অথনি মাত হেয়াত দেখিছিলো এ যোৱাবাৰি।
অ অ যৰাবাৰীত দেখিছিলা ন? মই সেই বজাৰলে গৈছিলো আকৌ উম বজাৰলৈ গৈছিলো তাৰছত হস্পিতেললে গৈছিলো।
অ বজাৰলৈ গৈছিলা?
অ অ মই তোমালোকৰ গাড়ীখন দেখিছো নহয়।
অ আমিও বজাৰলেকে গৈছিলো।
অ শুক্ৰবাৰ বজাৰ?
অ অ এই ছোৱালীভাগৰ এইবিলাক হাফ পেণ্ট গেঞ্জি আনিলো। আমি সেই বজাৰৰ পৰা মানে আহি বাহিৰে বাহিৰে আকৌ হেৰিয় কৰ'বা হেৰি ছোৱালী স্কুলত আছিলে। যে তাপা আহিছে।
অ অ অ অ সেইটো কথা আকৌ মানে মই আমি যাওনে মানে তোমালোকচাগে ওলাই আহে। আহিলাও চাগে বা নতুবা এইটো হ'ব পাৰে দেই নতুবা। এইটো হ'ব পাৰে মানে আমি অহা পিছত তোমালোক যাব পাৰা। মানে আমাৰ নাইনপুৰতো অলপমান দেৰি হৈ তে নাইনপুৰত সোমাইছিলো। তাৰ পিছত আকৌ স্কুটিখন ভাল কৰিবলে যোৱাবাৰি হৈ এই গেৰেজটোত সোমালো। ইমান দেৰি হয়।
অ-অ এই তোমাৰ হেই কি ফেচবুকত হেৰি ফটো একপি পাইছিলো কাপোৰযোৰ পিন্ধা। ইমান ধুনীয়া লাগিছে কাপোৰযোৰ। কোনে বৈছিলে মায়ে
মায়ে, মায়ে বোৱা আকৌ। মায়ে বোৱা জোৰটো।
অ নুনি বাছ
অ নুনি বৈছিলে। চবে কৈছে ইমান মৰম লাগিছে। কিছুমানে কৈছে মোক দিবাচোন। মানে চবকে লাগে আ
অ, এই হেই আমাৰ সেই সৌ বাহঁতৰো দেখি পেলাই কৈ আছে হয় ঔ ইমান ধুনীয়া হৈছে একেবাৰে মিচিনত বোৱা নিচিনা।
অ চবেই কৈছে একদম। আমাৰ লগৰ কেইজনীমানক টো লাগেই।
অ, ইমান ধুনীয়া লাগিছে। আকৌ সেই মায়ে এতিয়া কি লগাই থৈছে?
মায়ে এতিয়া গামোচা লগাই থৈছে। এ কি জানানে? এইবোৰ চিনাকি মানুহক মানে দাম দ ক'ব নোৱাৰি এ ববছ জানো অ মই। উম, ফুলটো বাচিব অলপ চলপ শিকিছো। ইমান ভাল কে নাজানো।
এই আমাৰ সেই গাওঁৰ মানুহে তোমাৰ পইচা বিলাক দি
এ মন নকৰে আৰু নিজৰ মানুহক এইবোৰ যে ইমান দাম। বুজি-বাজি নাপালে সেইবোৰ মানুহক মানে বুজাবও নোৱাৰি। আৰু বেছি দাম কৈছে বুলিও ভাবি ল'ব ন। সেইকাৰণে নিজৰ মানুহৰ লগত মানে মোৰ লাজেই লাগে। এইবোৰ দাম দৰ
নুনি, নুনি বোৱা কাপ কাপোৰযোৰতো জোৰতোত দুহেজাৰ।
সেই পৰিবতো আকৌ। উম।
আমাৰ ইয়াত আকৌ সেই মানুহ মানুহে ভাবিব সেই ইমান দাম নে এযোৰ কাপোৰেই।
অ তাকেহে। কি অ বেছি বোলে বেয়া। তাকে সেইবোকে ভাবোঁ।
হেল্ল'
আমাৰ মাটিৰ মানে বস্তু ল ললে পৰহি। তাৰপিছত এতিয়া ৰোৱা নাই। হেল্ল'
অ, শুনি আছো। অ, শুনি আছো মই।
অ-অ আমাৰ সেই অ-অ আমাৰ পৰহি গোজটো ল'লে।
অ-অ।
তাৰপিছত এতিয়া হেই ৰোৱা নাই বাৰু। গুছটুহে লৈ থৈছে। অ-অ।
আমাৰ সেই কাইলৈকে ল'ব লাগিব। আও আমা ৰুৱাবাটতো মৰি গ'ল যে কেইদিনমান সেই পিছত ৰুম বুলি ভাবিছিলো। এতিয়া বাটটো মৰি গ'ল যে সেইটো কাৰণে ৰুবই লাগিব আও।
সেইটোৱে উপায়টো নাই। আজিকালি মানুহ কতনো লোকৰ কাৰণে ৰৈ থাকিব। আগতেহে চবে গৰু লৈ লৈ যাব। গৰুৱে বাব আজিকালি নু ট্ৰেক্টৰে হাল বাব লাগিব। এতিয়া লোকৰ ধান মাৰিবও নিদিয়ে। লোক আকৌ কঠীয়া ওপৰেদি নিবও নিদিয়ে।
দিয়ে আজিকালি সেইবোৰ নাই। আগতে তোমাৰ নাটিছে, মোৰ বাহিছে মই দি দিছো। কিন্তু আজি
অ সেইটোৱে। নিদিয়ে, নিদিয়ে। আৰু আগতে গৰু আছিলে এনেকে মাজে মাজে লৈ যাব পাৰি। একো প্ৰব্লেমেই নাছিলে। এতিয়াতনো ট্ৰেক্টৰ হে উম আৰু মানুহক ক'লেও মানে হ'ব দিয়। ক আমি ৰুই দিম ৰাস্তাটো ৰাখিব হি।
অহ সেই বুলি আজিকালি নাই কিন্তু আগতে সেইটো আ। চিলাব দেই অহ অহ। বাটটো ৰাখি দিয়ক আমি আমি পিছত ৰুই থৈ যাম বুলি কলেও ৰুই তেনেকে দিয়ে। উম তোমালোকে সেই ভাইটি এবা মেট্ৰিক দিব নহয়। উম উম পঢ়া শুনা ঠিকে চলিছে।
চলিছে আৰু সিহে জানিব এতিয়া কি কৰিছে। পঢ়াটোহে জানিবা এতিয়া কি কৰিছে আৰু ন আমিনো কি জানো। তাকেহে আজি বজাৰখনতো উশাহ লবলৈ সময় ইমান ৰ'দত মানুহবোৰ অহ মোক কেতিয়া ওলাই আহো কেতিয়া ওলাই আহো লাগিছে
অহ ছোৱালীকো লৈ গলো সৰু পৰাইলোৱা আৰু একদম হে ভগৱান ইমান গৰম তাৰপিছত আৰু মানে ল'ব লগীয়া বস্তু তেতিয়াহে লৈছো আৰু বেলেগ মানে চাবলৈ সময় নাই আৰু
অহ মোৰ যে কেতিয়া ওলাই আহো কেতিয়া আহো আহো ইফালে বেগটো লৈ গৈছিলে চাইদ বেগটো চাইদ বেগটো এডাল হেও ফিতাও ছিগি থাকিলে মোৰ মাথাটো মানে বেয়া হৈ গৈছেগে আৰু কাপ বস্তু সৰু আঠুৱা চাঠুৱাও ললো
অহ এই শুক্ৰবাৰে বজাৰত সেই বস্তু বিলাকৰ দাম বিলাক ইমান সস্তা ভাল হে
অহ সেইটো কাৰণে ভাল
অহ আমি এতিয়া সূতা আনিছো এনেই মংগলবৈ বজাৰত সেই পঞ্চান নবৈ টকাত তাকে লয় তাৰপিছত ইয়াত শুকুৰবৰি বজাৰত আক নবৈ টকাকেহে লৈছে মুঠি
অহ অহ
আকৌ যিমান হ'লেও সস্তা
উম এ তাত বেপাৰীবোৰ বেছি ন কিন্তু আমাৰ তাত আকৌ দুই তিনিটাহে আহে
এতিয়া সেই পাঁচশ টকা লাগে সেই বেগটো ছোৱালীলে আনিছে এইটো দুশ চাৰিশ টকা দি চাৰিশ নে তিনিশ দিয়ে আনিছো সেইয়া
অহ সেইটোৱেই তাতে বস্তুবোৰ সেইকাৰণে সস্তা তেনেকে পাতি মেলি ল'ব
অহ এই এই বজাৰত মানে সেই দামটো কমাবও পাৰি যে উম এই ধৰা এনেকে টাউনলে গ'লে দোকানে চোকানে সেইবিলাকৰ দামবোৰ নকমাই ন বৰ বেয়া
ফিক্স হালটে যিটো ক'লে সেইটোৱে আৰু সিহঁতে ডাইৰেক্ট এম আৰ পি সিহঁতে এম আৰ পিটোহে ডাই ৰেক্ত দেখাই দিব সেইটোতকে দহ বিশ টকাতহে কমাব উম জানো নহয় উম
তাৰপিছত বজাৰত গ'লে মানে সেইটো সুবিধা যে আপুনি নিদিলে আমি বেলেগ এখনৰ পৰাই ল'ম বুলি এনেকে
অহ সেইটোয়ে সেই বুলিয়ে দি দিয়ে অহ আজি মানে চেণ্ডেল এজোৰ চাইছিলো চেণ্ডেল জোৰ ফাষ্টততে চাৰে ছশ কৈছে দেই তাৰ পিছতে মই কৈ কৈ তিনিশ টকাত লৈ আহিলো
অহ
অহ তাৰপিছত ন নলও দিয়ক যাওঁগে বুলি কলে মানে দি পঠিয়াই তাৰপিছতে আঠুৱাটো তেনেকুৱা আঠুৱাটো তেনেকুৱা অহ
চব বস্তুয়ে পায়
অহ চব বস্তুৱে পায় আৰু আঠুৱাটোত কৈছে ফাৰ্ষ্ট ছশ টকা দেই চাৰিজনীয়া আঠুৱা মানে তাৰপিছত মানুহজনে চাৰে চাৰিশত দিয়ে আৰু তাতকে নেৰে আৰু তাৰপিছত মই বোলো তিনিশ টকা দিলে নিও
অহ ও আমি হে আমিও সেই তেনেকে বস্তুবোৰ কমাবলৈ বজাৰ ভাল যে সেইটো কাৰণে বজাৰ লে গৈছোগে
উম ভালে কৰিলা ভালে কৰিলা
উম এতিয়া ভাত হৈছে আৰু এই দালিকন তেল মাৰিলেই হৈ যাব আৰু উম ঠিক আছে হ'ব তেতিয়াহ'লে দিয়া অ ভাল ভাল চবৰে ভাল
অ অ ঠিক আছে হ'ব দিয়া অ অ